হেল্ল' অ' কওঁক! নমস্কাৰ। নমস্কাৰ।
কি কৰি আছে?
মই মানে একো কৰা নাই তেনেকে এনেই বিছনাখনত বাগৰি ভিডিঅ' চাই আছিলো।
অ', অ' ঠিকে আছে ময়ো হয় কওঁক।
কেৰেলাৰ মানে এটা হেৰি এই তেনেকে আমাৰ মিচিং কলৰ সেই থাকে লাও পানী আপং থাকে যে তেনেকে কেৰেলাত মানে এনেকুৱা উম নাৰিকলৰে বনাই মানে নাৰিকলেৰে এনেকুৱা এটা লোকেল ড্ৰিংকছ এটা বনাই। উম পুৰা আৰু সেই ঠাইলৈ। কথা আৰু এতিয়া অসমত ভাত থাকে যেনেকে ভাতেৰে বনাই।
অ', সিহঁতৰ পিনে নাৰিকল বেছি পায়। হম, হম।
ঠিক তেনেকে গোৱাত আকৌ হেৰিৰে বনাইছিল কাজু।
অ'। অ', তাৰ মানে কাজু তাতে বহুত পাই চাগে, অ'। আহ।
ভালো?
অ'।
গোৱা তাতে মানে যিটো ৰাস্তা তাৰে মই গৈ আছো তাতে মই খুব গছ দেখিছো মানে একে প্ৰকাৰৰ গছ থাকে। আৰু মানে এটা ফল লাগে মানে, ধুনীয়া মানে অকমান এ আমাৰ কেপচিকামটো যেনেকুৱা কেপচিকামটোৰ নিচি কিনা মানে অলপমান সেইটো জোখৰ অ' সেইটো তেনেকুৱা কিবা কিবি ফল থাকে যিটো মানে ভিতৰৰ ফালে এনেকুৱা লাগে যে ফোপোলা। নেকি মই গছবোৰ চাই মন কৰা নাই আৰু গৈ আছো। তাৰ পাছত মই যেতিয়া তাৰ পৰা ঘুৰি আহিলো ইয়াতে মানে এ ভিডিঅ' কিছুমান চালো। তেতিয়া গম পালো সেই কাজুৰ গছ আছিল। মই মানে অলপমান গুৰুত্ব দি চালো হৈ আৰু যদি আগতে গম পালো হয় দুটামানতো কাজু পৰি থকাও দেখিছিলো মানে।
এ
মই মানে গুৰুত্ব দিয়া নাই আৰু মই ভাবছো কিবা হয় আৰু এনেকে। নাচালো। এতিয়া বৰ মন। টো দুখ লাগে মানে অকমান যদি আৰু এ চাব। পাৰলো হয় হাতেৰে চুই ভাল লাগিলো এনে গোৱাত
কুৰ কাজুৰ, অ' ফলটো শুকাই দিয়ে চাগে পিছত।
অ' তাতে দামটো কম কাজোৰ, আৰু মানে তাতে বিভি -ন্ন ৰঙৰ প্ৰজাতিৰ মানে কাজু পোৱা যায় অলপ উ মতিয়া উম মানে ব্ৰাউন কালাৰৰ কাজুও পোৱা যায়।
অ', অ', আচ্ছা চবৰে চাগে সোৱাদটো বেলেগ বেলেগ হ'ব।
সোৱাদটো অলপ অলপ বেলেগ বেলেগ তাতে টেষ্ট কৰিব দিছিলে বাৰু।
অ', অ'।
তাতেও তেনেকুৱা আৰু, ঘৰত আনিছিলো আনিছিলো, দুই পেকেট আনিছিলো খালো আৰু, সোৱাদতো একেই ইয়াৰে নিচিনাই। তাতে অকমান সস্তা আৰু, উম। আকৌ মানে বেছিকে বজাৰ কৰিবও হেৰি হয় যে, এয়াৰপৰ্টত মানে ওজনটো বাঢ়ি গলে অলপ ভয় লাগে, লাগেজ বোৰ।
তথাপিও চাগে ঘৰৰ সদস্যবোৰৰ কাৰণে আনিছে কিবা কিবি?
অ' সৰু সুৰা আনিছো আৰু ডাঙৰ বিশেষ অনা হোৱা নাই, দাম বোৰো বেছি নহয় তাতে, টুৰিষ্ট প্লেচ যে। মানে অলপমান পৰ্যটক বেচি থকা ঠাইবোৰত দাম বোৰ অলপ বেছি হয়। সেইকাৰণে ভাল লগা বস্তু কিছুমানো আনিব পৰা যোৱা নাই আৰু। বস্তুবোৰ ধুনীয়া ধুনীয়া তাতে, ভাল লাগে। উম।
তাকে ভালে আপুনি গৈছে ইমান দূৰ।
জীৱনত প্ৰথম মানে অসমৰ বাহিৰত যোৱা মানে অভিজ্ঞতা
হয়-হয়। তাতে গৰমটো বেছি নেকি বাৰু?
গৰমটো বেছি, কিন্তু হেৰি মানে -নে ঘাম নোলাই মানে বুজি পাইছানে, মানে কি আৰু আৰু ৰ'দ টো মানে নুপুৰে মানে, এনে ৰ'দে দি থাকে, কিন্তু মানে ইয়াতে যি -টো মানে এটা উৎকত গৰম এটা থাকে। ন নহয় অৱশ্যে মই গৈছিলো ফেব্ৰুৱাৰীত, ফেব্ৰুৱাৰীত বাৰু ইয়াতে ঠাণ্ডাই থাকে তাতে আৰু তাতে অলপ গৰম অ', এতিয়া গৰম হ'ব।
তথাপিও সাগৰৰ পাৰ বুলি চাগে অকমান বতা-
বতাহ এটা থাকে, অ'-অ', মই মানে এ হেৰি সাগৰৰ পাৰত। অ' সন্ধিয়া এটা, মানে তাতে ডিনাৰ কৰিব গৈছিলো। বহুত বতাহ মানে, ৰাতিৰ মানে বতাহটো অলপ বেছিয়ে ভয়ংকৰ। হৈ যায়, উম ৰাতি মানে আৰু পানীৰ ঢৌ বোৰো বেছি হয় আৰু মানে। বেছি ওচৰলৈ আহে ঢৌবোৰ মানে, দিনতকৈ দিনৰ তুলনাত। অ' নাই অ' তেতিয়া মানে, এনে মানুহ বোৰ তাৰে এটা কথা কিন্তু, তাতে হেৰি হয় উ চাৰে সাতটা মানলৈকে এ বেলিতো ডুব ন নাযায় মানে। সাতটা মান চাৰে ছয়টা সাতটা মানলে মানে দিনবোৰ দীঘল ৰাতি বোৰ চুটি।
অ' আচ্ছা।
মানে অলপ সময় ফুৰিবলেও সময়বোৰ পায়, অ' কাৰণ ইয়াতে ত' ফেব্ৰুৱাৰী মাহত চাৰে চাৰিটা পাঁচটা মানতে ৰাতি হৈ যায় আৰু প্ৰায়, তাতে আমি সেইকাৰণে ফুৰিবলে সময় পাওঁ বেছিকে, আৰু মানে গৈ ৰাতি নহয় বুলিয়ে ক'ব পাৰি মানে অ ভাত মানে ধৰক ফ্লাইট আছিল মোৰ দহটাত দশটাৰ পাছত মই যেতিয়া হোটেল পালো ডিনাৰটো কৰি মই এঘাৰটাত মানে আকৌ ওলাই গৈছো এপাক তেতিয়ালে মানে থাকে ৰাস্তাবোৰত ধুনীয়া মানে সেইকাৰণে অ ফুৰিবলে মানে ভাই আৰু ভাল সময় অধিক পোৱা যায় চে অ মানে তাতে চবে মানে এনজয় কৰিম বুলিয়ে যায় যে সেইকাৰণে এনেকুৱা ধৰক উম মদ খাই হাল্লা হুল্লা নাই তাতে উম
তথাপিও যিমান মানে চিনেমাতে দেখিছো বা কিবা তাতে ড্ৰাগছৰ বেছি সেই এ সেৱন কৰা হয় নেকি বাৰু
ড্ৰাগছৰ এইটো ধৰক মানে এদিন দুদিন গৈ থাকিলে তাত ইমান এটা উমান পোৱা নাযায় কিন্তু মানে ধৰক অকমান যদি ভিতৰৰ ফালে চোৱা যায় নিশ্চয় পোৱা যাব তেনেকুৱা কাৰণ তাতে বিভিন্ন ধৰণৰ মানুহ থাকে মানে বিভিন্ন ধৰণৰ আৰু সকলোৰে মানে কি কি উদেশ্যত যায় এইটোতো ক'ব নোৱাৰি আৰু যিহেতু বহুত বেলেগ বেলেগ মানুহে পাৰ্টি কৰিম ফুৰিম বুলিয়ে যায় বিশেষকৈ মানে কম বয়সীয়া মানুহ খিনি যায় সিহঁতেতো ধৰক এনেকুৱা এটা নতুন অভিজ্ঞতা লবলৈতো য ইচ্ছা কৰিবই সেইকাৰণে চাগে কাবাৰোতো এনেকুৱা অলপমান সেই থাকে আৰু ড্ৰাগছ পাতিৰ অলপমান লেন দেন মই টো তেনেকে ইমান গম নাপালো বাৰু
হয়
মানে আমি তেনেকুৱা ঠাইতো যোৱা নাই যত বেছি ভিৰ ভাৰ থাকে
অ অ ত আছে
থকা হজাৰ ঠাইতে গৈছোঁ
অ অ থিকে আছে দিয়ক মোৰো তেনেকে যোৱাই নহয় ক'তো ফুৰিব বুলি ক'লে এই গুৱাহাটীৰ পাৰ্ক কেইখনতহে যাওঁ আৰু কেতিয়াবা কেতিয়াবা এইয়া বশিষ্ঠৰ ফালে যোৱা হয় তেনেকেই আৰু আজিলৈকে ইমান দূৰ যাই পোৱা নাই শ্বিলঙত গৈছোঁ খালি অসমৰ বাহিৰ বুলি
সময় আছে বাৰু আপুনি যাব পাৰিব
পশ্চিম বংগৰ পিনে গৈছিলোঁ একবাৰ কোচবিহাৰ যে এয়া কোচ ৰজা নৰনাৰায়ণৰ এই ৰাজবাৰীটোত গৈছিলো আৰু এ ধুনীয়া এটা মন্দিৰ আছে মদন মোহন মন্দিৰ বুলি
অ
তাতে গৈছো আগতে আমি ধুবুৰীত আছিলো নহয় অ হয় হয় তাৰ পৰা ওচৰ হৈছিল আৰু ফুৰিব গৈছিলো সেইকাৰণে দুবাৰমান গৈছো তাতে এ শংকৰদেৱৰ সত্ৰখনতো গৈছিলো মধুপুৰ সত্ৰত
উম উম উম উম
আপুনি গৈছেনে তেতিয়া কেতিয়াবা
মই কৈছো মা ভন্টিৰ লগত বহুত গৈছিলোঁ মানে বিশেষ মনত নাই এতিয়া মোৰ বহুত বছৰ আগতে যোৱা ম চেক দিয়া সময়তে গৈছিলোঁ নেকি
তাতে শংকৰদেৱৰ নিধন হোৱা বুলি কোৱা হয়
অ', অ', অ' হয়। ইয়াত কিন্তু মানে তেওঁক অলপমান বেয়া ব্যৱহাৰ কৰিয়ে দিছিল নহয়।
অ' হয়- হয় তেওঁক যাব ওলাই যাব লগা ছিল অসমৰ পৰা আহোম ৰাজ্যৰ সময়ত
হয় হয়। বাকী এতিয়া গৰম বন্ধ বুলি পাৰ্ক কেইখনৰ মানুহবোৰে চাগে ভাবি আছিল ফুৰিব আহিম বুলি গুৱাহাটী।
অ' এটো এয়া হেৰি টিকেট চিষ্টেমটো কৰি দিলে।
বঢ়াই দিছে উম, আগতে ত্ৰিছ আছিল এতিয়া
পঞ্চাশ নেহেৰু নেহেৰু পাৰ্কখন আগতে ত্ৰিশ টকাতে সোমাব পাৰিছিল। এতিয়া পঞ্চাশ কৰি দিলে তাৰো। আৰু এতিয়া পঞ্চাশৰ তলত ভাল পাৰ্ক নাইয়ে।
উজান বজাৰৰ খন কিমান।
এখন ষাঠি নেকি, ছিক্সটি চাগে সেইখনৰ আগতে ফ্ৰীতে গৈছিলো এতিয়া ছিক্সটি টকা দি ষাঠি টকা দি যাব। লাগিব আৰু।
কিন্তু ত্ৰিশ টকা আছিল আমি যে অলপ আগতে কেইদিনমান আগতে গৈছিলো সিফালে। পাৰ্কত সোমোৱা নাই কিন্তু ত্ৰিশ টকা আছিল তেতিয়া। ভাড়াটো এতিয়া আৰু গৰম বন্ধ বুলি মানুহতো ভিৰ হ'বই।
অ', সেইকাৰণে বঢ়াই দিছে।
বঢ়াই দিছে আৰু
উম আটাইতকৈ বেছি হৈছে হেৰিখনৰ এয়া পাণবজাৰৰ যে ব্ৰহ্মপুত্ৰ। হেৰিটেজখন ৰিভাৰ ফ্ৰণ্টৰ ওচৰৰ খন তাতে আগতে এ এশ টকাত গৈছিলোঁ আমি এতিয়া এশ পঞ্চাছ কৰি দিছে।
এহ সেইখন আকৌ ভিতৰত আকৌ এইখনো আছে ষ্টাৰ বাক্সখনো আছে কিয় বা ইমান দাম বঢ়াব লাগে এইখনত। তেনেকুৱাতো দাম বঢ়াবলগীয়া একো মই তাতে দেখা নাপাওঁ মানে বহুত। উম। ভালেই লাগে বাৰু কিন্তু দামবোৰ অলপ লগাতকে বেছি বঢ়াইছ
অ' তাকেইতো। এতিয়া হেৰিখনত যাব মন আছে সোণাপুৰৰ যে। চায়েন্স চিটি তাতে। অ' তাতে যাব মন আছিলে আৰু তাৰো কিন্তু ভাড়াতো দু শ পঞ্চাছ নেকি। অ', দামটো বঢ়াই দিছে। শিক্ষাৰ্থীসকলৰ বাবে চাগে অকমান কম কৰি দিব আৰু।
অ', অ', অ'। তাকে কি বা কৰে।
হয়- হয়।
লপ কমাই দিলে ভাল বাৰু চবে চাব এতিয়া ধৰক যাবতো লাগিবইে অসমত আছে। চাব লাগিবই অলপমান কমাই দিলে ভাল লাগে।
উম- উম হয়।
বাকী ভাত খোৱা লোৱা কৰিলে নেকি।
অ'- অ' খালো দিয়ক, উম ৰাতিপুৱাৰ সাজ খালো।
ঠিক আছে হ'ব বাৰু। অ', ঠিক আছে অ'।